অ' এনেই আছো ৰ'বা অকনমান তুমি?
অ' ময়ো নাছো ৰ'বা অলপ বৰষুণ দি আছে ন ঘৰৰ ভিতৰত ভাত বনাইছো, ভাত খালা তুমি?
ভাত এ খালো ৰ'বা এই মাত্ৰ। তুমি খোৱা নাই?
নাই মই খোৱা নাই এতিয়ালৈকে বনাই আছো মানে এই মাত্ৰ খাইদিলো মানে ই মাত্ৰ বনাইছো।
অ' বাকী গ্ৰীষ্ম কালৰ যিহেতু আমাৰ বন্ধ দিছে। গতিকে তুমি এনে কৰ'বালৈ ফুৰিবলৈ গৈছা নে, গৈছা নে যোৱা নাই?
মানে যোৱা হোৱানাই এতিয়ালয়কে মানে যাম ভাবিছো যোৱা হোৱানাই সময় পোৱা নাই না যাব কাৰণে মানে সময় যাম ভাবিছো মানে কিন্তু সময়বিলাক পোৱা হোৱা নাই যাম আহা সপ্তাহ মানত যাম চাগে। এনেও সময় পোৱানাই আহা সপ্তাহ মানে যাম ভাবিছো আৰু মানে এতিয়া সময়খনে পাওঁৱা নাই টাইমখনে নাথাকে না। সেইকাৰণে মানে যোৱা হোৱা নাই মানে যাম ভাবি আছোঁ মানে শ্বিলং ফালে ঘূৰিব যাম এনেকুৱা ভাবিছোঁ। শ্বিলং ফালে ঘূৰিব যাম নহ'লে অলপমান তোমাৰ অ' আহ আইতা বোলে, আইতা বোলে ঘূৰিব যাম আইতা ঘৰ ফালে ঘূৰিব যাম ভাবিছো সময় পোৱা নাই কিন্তু যোৱা হোৱা নাই অলপমান।
হয় আমি যাব লাগে আমি ফুৰিবলৈ কাৰণ এতিয়া চো চোৱা তুমি শ্বিলং যাবলৈ যাম বুলি কৈছিলা ন? অ' শ্বিলং আমাৰ এক একেবাৰো ভাল লগা এক ঠাই আৰু মই যোৱা বছৰ গৈছিলো তাত। এতিয়া যিহেতু আমাৰ ইয়াত আমাৰ অসমত বহুত গৰম দিছে। তাত কিন্তু আমাৰ তেনেকুৱা ধৰণৰ গৰম বোৰ আমি তাত অনুভৱ নকৰিম তাত ঠাণ্ডা ঠাই আৰু।
অ মইয়ো মানে এবাৰ দেচোন মানে তোমাৰ। যোৱা যোৱা বছৰত আছিল যোৱা বছৰত য আছিল এইবাৰ মানে মানে শ্বিলঙত কি হয় মানে। বতৰটো একদম ঠাণ্ডা থাকে না বতৰটো মানে ঠাণ্ডা থাকে ভা'ল লাগে লাচতত ঘূৰিবা কাৰতে বহুতটা জাগা খিনি আছে তোমাৰ যেনেকাত তোমাৰ খুনি পাইছ তুমি নাম কোন জেগাত তোমাৰ লৈতলুম নংজ্ৰং। ডাউকি চৰা কি কি মানে তোমাৰ ৱাটাৰফল কিবাএটা বৰষুণ দিনা তাতে মানে ফলবিলাক গুৰুত্ব আছে মানে যিমান পাৰে অ অ মানে যিমান পাৰে ঘূৰিব পাৰে আৰু ওৱাটাৰ ফলছে ওৱাটাৰ ফল আছে আৰু মানে ত মানে যিমান পাৰে ইমান ঘূৰিব পাৰা জাগা খন মানে তুমি এক মাহ দুই মাহ ঘূৰিলেও জাগা খন খতম নহব আৰু জাগাখন আছে আছে এনে কাৰণ মানে অ এতিয়া মানে। বতৰটো ভাল আছে, তাতে ঘূৰিব কাৰণে ভাল আছে মানে। যোৱা পাছত ঘূৰিছোঁ মই লগৰ আমি এসপ্তাহ ঘূৰিল তা মানে। মন বোৰ ভাব। ভাল লগা নাই নেকি পুৰা ঘূৰা হুৱা নাই আৰু ঘূৰিব লাগিছে নেকি এনেকা মানে। জাগা বোৰ ভাল মানুহ। যিকোনো ভাল তাৰ পাছত। কি হয় মানে বৰষুণ দিনা বৰষুণটো অলপ কেতিয়াবা আছতে আছতে দিয়ে তো ভাল লাগে আৰু জাগাখন চাবলে যে, অে
হয়, হয় এতিয়া চোৱা আমি সকলোৱে আৰু ঘুৰিব লাগে। ভাল ক্ষেত্ৰত ঘূৰিব ঘূৰিব লাগে, সেটো কোৱা নাই যে আমি বেয়া ক্ষেত্ৰত ঘূৰিব লাগে। সেইটো মই কোৱা নাই ত আমি ভাল ক্ষেত্ৰত আমি সকলোৱে আৰু ঘূৰিব লাগে এতিয়া চোৱা - আঠ। আমি ধৰি লোৱা শ্বিলঙে গ'লো কেতিয়াবা তাত থকা ধৰি লোৱা আমি। তেতিয়া তাত থকা আমি মানুহবোৰক গম বুজি উঠিম আৰু কেইদিনমান থকাৰ পিছত বা। তাত গ'লে আমি বুজি উঠিম বা তাৰ ধৰি লোৱা যিবিলাক আৰু। তাৰ আচাৰ নীতি নিয়ম লগতে তাত থকা আমাৰ প্ৰভাৱৰ। নিজৰ জাতিৰ তেতিয়া আমি তাত গ'লেহে আমি সেইবোৰ আৰু গম পাম। লগতে তাত আমি ঘুৰি ফুৰিও ভাল পাম বা আমাৰ মনটো আৰু ভাল লাগিব তাত গৈ। লগতে এতিয়া চাবলৈ গ'লে আমি শ্বিলং বুলিয়েই নহয়। হয় আমি বিশেষকৈ ক'বলৈ গলে আমি যদি অন্য ঠাইতো যাওঁ আৰু কৰবালৈ। তেতিয়া আমাৰ আৰু বিভিন্ন ধৰণৰ আমাৰ নৈতিক জ্ঞান বোৰ আমাৰ বৃদ্ধি হ'বলৈ ধৰে বা আমাৰ। তোৰ বাহিৰা জ্ঞান সেইটো বিদ্ধি বিদ্ধি হ'বলৈ ধৰে। মই অ মানে কব অ। প্ৰায় দুমাহ মান হ'ল মই এদিন আৰু। আমাৰ ওচৰৰে আৰু পাহাৰীয়া অঞ্চলৰ ফালে আৰু গৈছিলোঁ। আহ তেতিয়া আহ যাই মই দেখিলো যে। আমিতো পাহাৰৰ যিটো পাহাৰীয়া ঠাইত গ'লে আমি পাহাৰ বগাবই লাগিব বা। সেই পাহাৰ। ফকালি আৰু আমাৰ ভাল লাগে বা আমাৰ চাৰিওফালৰ পৰিৱেশটো চাই আৰু ভাল লাগে বিশেষকৈ। আৰু তেতিয়া মই দেখিলোঁ যে আমাৰ যিটোৰ হাতীৰ গোবৰ সেই যিটো। তেওঁলোকে শৌচ কৰঢ়াৰ লগে লগে যিটো গৰম হৈ থাকে বা কেঁচা। সেই গোবৰটো মই। অকস্মাতে আৰু মোৰ আগত দেখিলোঁ, তেতিয়া মোৰ আৰু বহুত ভয় লাগিছিল আৰু যে। ইয়াৰ ইয়াৰ। আহ অলপ আগতেই চাগে ইয়াৰ পৰা আৰু হাতীটো গৈছিল চাগে আৰু। মোৰ আৰু এ এনেকুৱা আৰু অনুভৱ হৈছিল, আৰু এই অনুভৱ হোৱাৰ লগতে মোৰ। এক হৈয়ও লাগিছিল আৰু বিশেষকৈ কবলৈ গলে গতিকে তেনেকুৱা ধৰণৰ আমাৰ আৰু। জ্ঞান বোৰ আমি লাভ কৰিব পাৰো। লগতে এতিয়া চোৱা পাহাৰীয়া অঞ্চলত আমি বিশেষকৈ। গ'লে আমি গম পাওঁ যে আমি। তাত আমাৰ খেতিটো কৰিবলৈ হ'লে আমাৰ অ এঘাৰ শ মান, কথাই নহয় আমাৰ যে ত ধৰি লোৱা আমাৰ অন্য ঠাইৰ দৰে পাহাৰীয়া অঞ্চলৰ অঞ্চলবোৰত বিশেষকৈ কবলৈ গ'লে তাত আমি দেখিবলৈ পাম যে, আমাৰ কোৰেৰে আমাৰ বিভিন্ন তাত খাচ কাটি মাটিত আহ ঢাপ ঢাপ কৰি আৰু তাত যিটো আৰু পানী। এক আৰু ভালদৰে যাতে তেওঁলোকে পানীবোৰ। আহ নামি আহিব নিদিয়াকৈ বা তাত পানীবোৰ যাতে সংৰক্ষণ কৰি ৰাখি। তাত ভালদৰে আৰু খেতি কৰিব পাৰে, তেনেকুৱা ধৰণৰ আমি খেতি কৰে আমি আ দেখা পাওঁ আৰু বিশেষকৈ এতিয়া চাবলৈ গলে আমি পাহাৰীয়া অঞ্চলত আমি ঝুম খেতিটো আৰু অত্যাধিক আৰু আমি তাত থকা মানুহবোৰে আৰু আমি কৰা আমি দেখা পাওঁ আৰু। গতিকে তুমি কি পোৱা এনে?
এইটো মান ঠিক আছা, পাহাৰীয়া অঞ্চল মানে কি তুমি হাতীখনো যোৱা হয় মানে বাঁহখনো থাকে, কিবা - কিবি থাকে পাহাৰীয়া অঞ্চলন ঘূৰি কাৰণে ভাল লাগে অলপমান পাহাৰীয়া অঞ্চলটোত, তুমি যে পাহাৰৰ ঘূৰিব যোৱা কিবা ঘূৰিব যোৱা তুমি ইয়াতে চোৱা যেনেকা আহ গাচি খুন বহুত আছে আজি চহৰবোৰত থাকে যুম তুমি চোৱা গা আ চহৰত কেনেকা গাছ আছে পাহাৰখনৰ গাছবিলাক কেনেকা আছে। তুমি কিমান গম পাহাৰ মানে চহৰত কিমান নষ্ট আছে গাছ গিলা, পাহাৰখনো মানে হাৱাখন অলপ চাফা থাকে, ঘূৰিব কাৰনে ভাল লাগে, মন শান্তি লাগে আৰু আমাৰ ঘূৰিব কাৰণে। মৰি অ ঘূৰিবৰ কাৰণে মন শান্তি লাগে তাৰ পিছত জাগাখনো চাফা থাকে। ভাল লাগে আৰু ঘূৰিব কাৰণে যেনেকা এ চহৰবোৰতো কি আছে, মাটিখন লেতেৰা আছে কিবা লেতেৰা আছে তুমি ভাল অলপমান ভাল নালাগে আৰু ঘুৰিব কাৰণে মানে অলপ অ হাৱাখনো বিয়া আছে আৰু মা আহ ঘূৰিব কাৰণে ভাল নালাগে চহৰ পৰা বেছি। সেইকাৰণ চহৰ কিবা গ গাঁও বিলাকত কি হয় মানে তোমাৰ পাহাৰবিলাকত মাটি খুন ভাল, হাৱা খুন ভাল আছিল ঘূৰিব কাৰণে ভাল। এইকাৰনে মানে ভাবো তুমি কেতিয়াবা কেতিয়াবা ঘূৰিব যালে মানে পাহাৰখনতে ঘূৰিব যালে কেনে মানে অলপ হয় হয় স্বাস্থ্যও ভাল হয় ঘূৰিবা টাইমত। তত ঘূৰি অ অলপমান লগৰবিলাকো যে লগৰ বিলাক স্বাস্থ্যও ভাল হয়, আৰু ঘূৰি পা ভাল আৰু মন মন টো ভাল লাগে আৰু ঘূৰিব কাৰণে।
হয় হয় হয়, একেবাৰে ঠিক কথাই কৈছা এতিয়া যদি আমি চহৰৰ পিনে আৰু ফুৰিলৈ ওলাই যাও তাৰ যিটো ৰাস্তাৰ গাড়ী- মটৰৰ হাল্লা হওক বা আমাৰ বিভিন্ন ধৰণৰ আৰু আমাৰ আ দূষিত বস্তুবোৰ আমি তাত দেখিবলৈ পাওঁ আৰু বিশেষকৈ যাৰ ৰত আমাৰ মনবোৰ আৰু যেনেকৈ আৰু আগ্ৰহেৰে আমি ফুৰিবলৈ যাওঁ, সেই মনবোৰ আমাৰ এক বেয়া লাগিবলৈ ধৰে, আৰু যেতিয়া আমি সেইবোৰ দেখি দেখো আৰু বা যিটো আৰু শব্দ গাড়ী - মটৰৰ সেইটো শুনি আমাৰ একেবাৰে মাথাটোৰ বিষাই যোৱা যেন আৰু এক অনুভৱ হয়। গতিকে আৰু আমি যেতিয়া আৰু ধৰি লও আমি যেতিয়া আৰু পাহাৰীয়া অঞ্চলৰ পিনে আমি আৰু যাম, তেতিয়া আমাৰ তাত থকা ধৰি লোৱা আমাৰ যিবিলাক আৰু চৰাই- চিৰিকটিৰ আমাৰ শব্দ যিটো আৰু গুণ - গুণনি লগতে আমি যেনেকুৱা ধৰণৰ আৰু আমি কিবা কৰি আছা নেকি? অকমান শব্দ আহি আছে চোন?
অ শব্দ আহি আছে নিকি? অ ঠিক আছে কোৱা কোৱা, এতিয়া কোৱা?
অ মানে এতিয়া চোৱা আমি যেতিয়া আৰু অ চৰাই - চিৰিকটি আমাৰ পাহাৰীয়া অঞ্চলত আমি দেখা পাম তেতিয়া আমাৰ মনটো কিবা উপচি পৰে আৰু, সেইবোৰ দেখিলে। বা আমাৰ মনটোৰো ভাল লাগিয়ে বা আমি যেতিয়া আৰু তাত থকা জীৱ - জন্তুবোৰ আমি দেখা পাম। তেতিয়া তেওঁলোকৰ যি আৰু আ ৰং ধেমালিবোৰ কৰি থকা আমি দেখি দেখা পাম তেতিয়া আমাৰো মনটো উপচি পৰে আনন্দৰে। গতিকে আমি তে পাহাৰীয়া অঞ্চলবোৰত যোৱাটো অত্যন্ত জৰুৰী আৰু কাৰণ তুমি চোৱা আমাৰ যে তিয়া মনবোৰ ভাল নালাগে নালাগে আৰু নাথাকে তেতিয়া যদি আমি তেনেকুৱা এঠাইলৈ আমি যাওঁ তেতিয়া আমাৰ নিশ্চয় মনটো ভাল লাগিব বুলি আৰু মই ভাবোঁ আৰু।
উম ঠিক আছে মানে আৰু নিশ্চয় মনটো অলপ ভাল লাগে অলপ হাল্কা লাগে মানে কিবা অ ভাল আছে মনখুন মানে কিবা তা', আজিৰা ইমান কষ্ট কৰে মানুহবিলাক পঢ়া শুনা কৰে, তাৰপিছত কিবা', কামবোৰ কৰে ৰাতিৰ পৰা মাহা মাহা', মানে মই ভাবোঁ আৰু একবাৰ মানে একবাৰ বছৰত একবাৰ মানে পাহাৰখনো ঘূৰিবাত যাব লাগে আৰু তেতিয়া মন অলপ', হালকা হয়, ঘূৰিবা গ'লে ভাল লাগে মনখন অলপ শান্তি লাগে এনেকুৱা লাগে আৰু মানে', মানে, ঘৰত দিনবোৰ', কাম কৰি থাকে অলপমান বদনখনো শাস্তি নাপায়, একো নাপায়, অলপমান আৰামবোৰ পায় আৰু মানে ঘূৰিব যালে সেইটো মই ভাবোঁ আৰু মানে', ঘুৰিবাতো মানে, কি হয় মানে, এ, জীৱনৰত এটা কিবা মানে, তুমি কমাই আছ', ইমান কিবা কাম বোৰ কৰি আছে, তুমি কেতিয়া ঘূৰিব নাজানে, কি দিনভৰ কাম কৰি থাকিলে কি হয় মানে', তুমি খালি এ', কাম কৰি থকা বদনখনো শাস্তি পাই আছে অলপমান', দিনবোৰ খালি, ঘো', -ঘোমা উঠা কাম যোৱা ভাত খাওঁ, ঘোমা উঠা খাম', -কাম যোৱা ভাত খোৱা এনেকা কৰি থকা হয় মানে', ত', মানে অলপমান বে', -অ', -মা', - বছৰত এক', বা', না', দুবাৰ মান ঘূৰিব যেলে অলপমান বদনক শাস্তি লাগে অলপ মনটো মা', -না', মানে', তোমাৰ দিমাখখন অলপ কিবা লাগে আৰু ভাল লাগে দিমাখখন অলপ ভালকে', ফ্ৰেছ লাগে অলপ মানে, শুই উঠি যেনে যেনেকা তোমাৰ দিমাখখন আৰাম লাগে', বদনও আৰাম লাগে, তেনেকা আ', -আৰামখন লাগে যে না', ঘূৰিব যাওঁ লগৰবিলাকৰ লগত মান', অহ', তোমাৰ ঘৰ', - ঘৰৰ মানুহ লগৰ ঘূৰিব যাওঁ, অলপ ভাল লাগে আৰু বদনখন শাস্তি বিলাক লাগে আৰু', - তাৰপিছত যেনে তুমি ক'লে', পাহাৰত যাব পাৰা নহ'লে তুমি ক'ত ভাল জাগাত যাব পাৰা ঘূৰিব পাৰা য'ত মানে', পৰিবাণ কি তোমাৰ পৰা', -প', -পৰি', - পৰিবাণটো ভাল থাকে আৰু মা', -মানে পাহাৰত', যাব পাৰে তুমি নহ'লে, তুমি জংঘল বাৰীতো যাব পাৰা অলপমান জংলত যত মানে থাকে তোমাৰ যেনেকা', অহ', ট্ৰে', -ট্ৰে', ফৰেষ্টত যাব পাৰে ফৰেষ্ট ট্ৰেকিং কয় যোনটো আমি, ফৰেষ্ট ট্ৰেকিং কিবা', তাতে ঘূৰিব যাব পাৰা, তেতিয়া মন অলপ ভালছে লাগে কিয় ন', তুমি চেহেৰত ইমান সৰুৰ পৰা থাকি আছে হহৰত', ত', মানে সৰুৰ পৰা থাকা ব', -ব', - বতৰ কেনেকা থাকে চহৰৰ হাৱা কেনেকা থাকে? আৰু ঘূ', - ঘূৰিব জালে জংঘল খনৰ জালে ঘূৰিবা থাকে আৰু ভালকে গম পাব আৰু মানে', জাগাখন কেনেকা আছে, আৰু যাব? ব', খে', -খে', -খেততিবলাক কেনেকে আছে উহাৰ খাৱা বিলাক কেনে আছে খা', -খা', -খাৱা বিলাক কেনে আছে ঘূৰবা দিলে মানে', খাৱা বিলাক গম পাছে নহয় বেলেগৰ দৰে', জাগাত কেনেকে খাৱা হয়, কি হয়, কি আছে, কি নাই, এনেকা গম পায় আৰু ভাল', - ভাল, নতুন', - নতুন, বস্তু', সিবিলাক গম পায় আৰু এনেকা, মই ভাবোঁ মানে ঘূৰিব যাব লাগে আৰু মানুহ মনটো মানে', এবাৰ না', এবাৰ ঘূৰিব জালে অলপমান বদনো ভাল লাগে, হে', -উম', দিমাগো ভাল লাগে', চব ভাল লাগে আৰু হেতু মানে ঘূৰিব লাগে মানে তো', মানুহৰ কিবা যায় আৰু বিশচেষ্টা হৈ যায়',
হয়', - হয়', - হয়', এতিয়া আমি ঘৰত সোমাই, -সোমাই থাকিলে আমি যিটো জীৱনৰ', এক অভিজ্ঞতা, সেইটো আমি লাভ কৰিব নোৱাৰিম আৰু আমি যদি ঘৰৰ ভিতৰতে আমি সোমাই থাকোঁ', গতিকে আমি সকলো ধৰণৰ আমাৰ ধৰিলোৱা জ্ঞানবোৰ আমি পাবলৈ হ'লে আমি বাহিৰ', হ'লে আৰু ওলাই যাবই লাগিব তেতিয়া এই আৰু আমাৰ', সেই জ্ঞানৰ যিটো পৰিসৰ, সেইটো আমাৰ বৃদ্ধি পাবলৈ ধৰিব', গতিকে আমি এইটো অ', - আমি সকলোৱে আৰু', ফুৰিব লাগে বা ভ্ৰমণ কৰিব লাগে বা ভ্ৰমণৰ', যিহেতু ভাল দিশ সেইবোৰ আমি আকোৱালি লওঁ', ল'ব লাগে, তেতিয়া আৰু আমাৰ জীৱনতটো আৰু লাভৱান বা লাভান্বিত হব বুলি আৰু মই ভাবোঁ', গতিকে', অ, এয়াই আৰু যে আমি যাতে তুমি, তুমি আৰু শ্বিলঙলৈ যাবা বা ভালদৰে যোৱা আৰু তাত', অ', নজনা কথাবোৰ জনাৰ লগতে বা মোকো আহিয়েই', অকনমান, তাৰ বিষয়ে আৰু অকনমান অ', কবা আৰু', মই যিহেতু আৰু বহুত দিন যোৱা নাই তালৈ কেনেকুৱা হৈ আছে। গতিকে ঠিক আছে বাৰু অ। বন্ধু ভাল লাগিল কথা পাতি তোমাৰ লগত বা বহুতো কথা জানিব পাৰিলো ইয়াৰ ইয়াৰ পৰা
অ', দিয়া', - দিয়া', ভাল লাগে তোমাল লগত কথা পাতিলে বহুত খুলি যোৱা বুলি ', তাৰপিছতে মনও অলপ শান্তি লাগিল দে ভাল লাগিল',
হয়', - হয়', ঠিক আছে বাৰু দিয়া, উম', - উম', -উম', দিয়া, উম', দিয়া',